শুনিছা
অ ভালনে তোমাৰ
ভাল কি কৰিছা মই মইয়ো এনেই বহি আছো
অ কিবা কামত ফোন কৰিছিলা
কিবা কামত নহয় এনেই মনত পৰিল ফোন কৰিলো
অ ভালে কৰিলা
চাহ খালা নে নাই?
চাহ খালোঁ খালোঁ এতিয়া ভাত বনাবো লৈছে
অ আজি কি আজি কি বনাব
আমাৰ মাছ বনাব আজি মাছ আনিছিলে তেতিয়া উম
অহ আমাৰ আৰু মাংস আনিছে মাংস ৰুটি বনাব
অ তুমি বনাবানে মায়ে বনাব
মায়ে বনাব মই যোগাৰ কৰি দিম অলপ দেৰিকে
অ অ ঠিকে আছে
উম কিহেৰে পিছে মাছ বনাব
মাছ জানো কিহেৰে বা বনাই সৰিয়হৰে বনাব নেকি
অহ ও
উম সৰিয়হ বিলাহী তেনেকে বনাম বুলি কৈছে কিবা কৰে
অ আমাৰ আৰু অ বিলাহী বিলাহী আৰু আলু এনেকে মাংস বনাব
অ
আৰু ৰুটি বনাব হেনো
উম ঠিকে আছে ঠাণ্ডা বতৰ পিছে ৰুটি খুৱাই ভাল
অ অ
উম!
তোমালোকৰ মা কি কৰিছে?
হে তাকে ভাত বনাব লৈছে ৰ'বা
আৰু ভণ্টি
তাই আছে তাই পৰীক্ষা চলি আছে নহয়।
পৰীক্ষা চলি আছে এইবাৰ তাই কিমান ক্লাছ পালে।
এবাৰ থাৰ্ড চেমিষ্টাৰ পালে।
অ ডিগ্ৰী কৰি আছে মানে তাই
অঁ
অহ আৰু পাপা
পাপা ডিউটিৰ পৰা অহাই নাই আহিহে আছে
অ আমাৰ আমাৰ পাপাতটো ডিউটি গৈছেহে নাইট ডিউটি আছে মানে আজি
অ অ অ নাইট ডিউটি আছে আমাৰো দেউতাৰো থাকে নাইট ডিউটি
অ আমাৰ আজি নাইট ডিউটি আছে নাইট ডিউটিত গৈছে। মায়ে চিৰিয়েল চাই আছে।
অঁ
ভাত বনাব যোৱাই নাই ভাত বনাও মানে ৰুটি দুইটাই লাগি ভাগি বনাম পতুকণেকেনে আৰু ভাইটি দিয়ে তলত গৈছে অহা নাই আহিবহে
অ অ,
অ,
তোমালোকৰ পীনে পিছে বৰষুণ দিছে নে
দিছে দিছে তোমালোকৰ ফালে?
আমাৰ ফালেও দিছে। বহুত বৰষুণ বানপানী গোটেই।
পঢ়ীয়া পাকি
অ আমাৰ ফালতো হৈছেই।
অ হৈছে নেকি।
উম, হৈছে
আমাৰ ইফালে নাই হোৱা মানে আমাৰ যিহেতু পাহাৰত ন।
অ অ,
ত এনে হৈছে বেলেগ বেলেগ জাগাত কিন্তু আমাৰ মানে ইয়াত। তেতিয়া হোৱা নাই আৰু
অ মানে হৈছিলে পানী এতিয়া গুচি গ'ল।
অ অ আমাৰ ইমান বেয়া জানা পাহাৰৰ পৰা উঠা নামা কৰোতে বৰষুণ দিলে বৰ বেয়া মানে
মই পিছল হয় ন জেগাবোৰ
বহুত পিছল হয়,
পিছল হয় তাতে আৰু জংঘল হয়।
উম এইকেইটা বতৰত ভালে নালাগে।
অ ঠাণ্ডা বতৰত ভাল লাগে কিন্তু একদম শুকান হৈ থাকে চাফ চিকুণ হৈ থাকে একদম
অ হয় সেইয়েটো বাকী খবৰ ভালে ন?
খবৰ ভালে ভালে। তোমাৰ ভাল?
কবাত ওলাইছা নেকি কবাত গৈছা?
নাই কতো যোৱাই নাই ওলোৱা ওলাবই মন নাযায় দেখোন। ঘৰৰ পৰা বৰষুণটোৰ কাৰণে। বৰষুণতো বৰষুণে ৰ'দ দিলেও ওলাব মন নাযায়। ইমান গৰম ৰ'দ দিলেও।
উ হু।
এদিন পিছে কৰ ক'ৰবাত যাব পাৰি ওলাবা নহ'লে এদিন?
অ ওলাম ওলাম। ক'ত যাবা পিছে, অ সেয়া শুনাচোন?
কোৱা?
কামাখ্যা যাওঁ ব'লা।
অ পাৰি বহুত দিন যোৱাও নাই কিন্তু।
অ এইবাৰ মঙ্গলবাৰে যাওঁ বলা। যিহেতু আজি ৰবিবাৰ ন। সেই মংগলবাৰে যাও বলা, যাবা?
অ হ'ব দিয়া যাম।
অ তুমি ময়ে যাম দিয়া মানে যিহেত- থু মংগলবাৰে বগলা মন্দিৰতো গৈ ভাল লাগে ন। তেনেকে অ বগলা মন্দিৰতে যাম দিয়া।
উম হ'ব দিয়া।
মানে বগলা মন্দিৰতো যাব কামাখ্যা মন্দিৰত
একে অ একে কথাটো একেটাই হ'ব।
অ।
এই দুইটা মন্দিৰতে ঘূৰি আহিম। অ যাম ওলাবা, কি পিন্ধিবা পিছে?
কি পিন্ধিবা মানে কি পিন্ধি চাও, চুইজাৰে পিন্ধি যাও মন্দিৰত জীন্চ পেন্ট পিন্ধিয় যাব ভাল নালাগে।
অ চুইজাৰে পিন্ধি যাও দিয়া আৰু এতিয়া মেখেলা চাদৰ পিন্ধিব ক'ব নোৱাৰোঁ দিয়াচোন ইমান হেৰি বৰষুণ বতৰ।
তাকে চাও বতৰটো যদি ভাল ভাল হ'বও চাগে মংগলবাৰলৈকে। যদি ভাল হয় তেন আমি মেখেলা চাদৰ নালাগে দিয়া চুইজাৰে পিন্ধি যাম নেক্সট বাৰ গলে যাম দিয়া মেখেলা চাদৰ
অ হ'ব দিয়া, উ হ'ব দিয়া।
সেয়া কৰিম, আ কি বুলি কয় তুমি আহি কিনে মোক লগ কৰিবা গণেশগুৰিত।
অ অ হ'ব দিয়া তুমিতো ইফালে বৰবাৰীৰ পৰা আহিবা ন?
অ বৰবাৰীৰ পৰা যাম মই, পিছে আহ কি বুলি কয় কেইটামানত যাবা মেন মন্দিৰত সোমাবানে?
অ সোমাম সোমাম দিয়া মেন মন্দিৰত গলে ৰাতিপুৱাই যাব লাগিব।
তাকে তাকে বাছ কেইটা মান নে উবেৰ বুক কৰি যাবা?
নাই নাই ৰাতিপুৱা গ'লে উবেৰ বুক কৰি যাব লাগিব কাৰণ আহ তাতে মেইন মন্দিৰৰ ভিতৰত সোমালে বহুত লাইন পাতিব লাগে।
সেটোও হয়, সেয়া কৰিম দিয়া তেতিয়াহ'লে আমি ছয়টা, পাঁচটা মানত ওলালে হ'বনে?
অ অ, পাঁচটা মানত ওলালে ওলালে হৈ যাব, বাট তেতিয়া এটা দুটামান বজাত মানে ভিতৰ সোমাব পাৰি আৰু।
ঠিক আছে তেতিয়াহলে, মই মোৰ পাপাক বা ভাইটিক গণেশগুৰিলৈকে থৈ আহিব কম, তাৰপিছত গনেশগুৰিত অ উবেৰ বুক কৰি কিনে গুচি যাম।
উম। সেইটোয়ে কৰিম দিয়া।
পিছে মন্দিৰত যে যাবা কিবা লৈ যাবা নেকি?
তাতে চব দোকান থাকে ন? অ তাতে দোকানত চব কিনিব পাৰিয়ে নহয়?
ঠিক আছে দিয়া, তাত তাতেই কিনিম তেতিয়া।
ইয়াতে ইয়াতে মানে ইয়াৰ পৰা কিনি লৈ গলে, মানে কিবা যদি আধৰুৱা হৈ থাকে তাতে মানে চব মানে চব দিয়ে দিয়ে ন থালিখনত
অহ
সেন্দুৰৰ পৰা হেৰিলৈকে চুমীলৈকে চব দিয়ে ন? প্ৰসাদলৈকে, তাৰ পৰা কিনাই ভাল হ'ব।
ঠিক আছে দিয়া আমি তেতিয়াহ'লে তাতে যাই কিনে কিনিম। কিনি কিনে উম, আমি ৰাতিপুৱাই যাম মেন মন্দিৰ দৰ্শন কৰিম, আৰু বহুত ভাল লাগি জানা কামাখ্যা মন্দিৰ?
অ তাতে গ'লে মনটোও শান্তি লাগে বহুত।
সেইটো, বহুত ধুনীয়া জাগা। অ মইও যোৱা নাই, অমুবাচী মেলাতো যাব নাপালো। ইমান দূৰৰ দূৰৰ পৰা মানুহ আহে আমি এই ওচৰত থাকিয়ে যাব নাপালো।
অ, তাকে মইও যাব নাপালো, মোৰো দি দিগদাৰ হৈ গ'ল অম্বুবাচী মেলাতে।
অ, সেয়ে আমাৰ সেয়ে প্ৰব্লেম। যাব নাপাও এইবোৰ কাৰনত।
অ
একো নাই দিয়া, এতিয়া মইও ভাবিছো যে পৰহি মানে যাওঁ মানে মঙগলবাৰে তেতিয়া, বগলা মন্দিৰো চাব পাৰিম মানে দৰ্শন কৰিব পাৰিম, এনেও কৰিব পাৰি বাত মংগলবাৰে গ'লে ভাল বুলি কয়।
উম উম
তাৰ পিছত আকৌ কামাখ্যা মন্দিৰো দৰ্শন কৰি আহিম। বতৰটো ভাল কৰিলে হয় আৰু।
তাকেতো, বতৰটো ভাল কৰিলে কথাই নাই।
উম তাকে, আৰু কোৱা?
হেল্লো'
মন্দিৰত যে পাবা তাতেতো আমি চব খিনি কিনিম ন? সেয়া কৰিম তাতে ভোক খুৱাই নহয় খাম দেই তাতে ৰখি কিনে।
অ অ, তাতে টিকেট কাউণ্টাৰত অকমান ৰখিব লাগে বাৰু।
ঠিকেটত?
অ টিকেট ল'ব লাগে নহয় তাতে?
নাই নাই, মই গৈছিলো কেতিয়া গলো মই জানুৱাৰীতে নে
মই মই যাওঁতে মানুহবোৰে টিকেটলৈ গৈ আছিলে। মই যেতিয়া গৈছিলো।
টিকেট ল'ব লাগে, টিকেট লৈ কিনে মানে কুপন দিয়ে সেইটো টিকেট নহয় কুপন দিয়ে অ। অ কপন দি কিনে উম।
উম তাৰে ভোকতটো খাব পালে ভালেই।
অ সেইটো তাকে তাকে। আজিকালি বোলে নতুন নতুন নিয়মো বনাইছে।
আহ নতুন নতুন নিয়ম বনাইছে উম।
আজিকালি হেনো, তলতে টিকেট ল'ব লাগে। তলত টিকেট লৈ কিনে মানে ম-মন্দিৰত যে দৰ্শন মেইন মন্দিৰ যে দৰ্শন কৰে, তাতেও হেনো কুপন লব লাগে।
মন্দিৰৰ ভিতৰতো কোপন লব লাগে নেকি?
অ মই মানে ইবাৰ যোৱাতে গম পাইছো, অ। আগতে যেনেকে মানে ডাইৰেক মন্দিৰ এনেকে লাইন পাতিব লাগে, এতিয়া মন্দিৰৰ ভিতৰত সোমালৈ তুমি যদি কুপনটো পোৱা তেতিয়াহে মেন মন্দিৰ দৰ্শন কৰ কৰিব পাৰি
মানে মই যেত যেতিয়া গৈছিলো, তেতিয়া মানে প্ৰথমতে কুপন এ যোনটো মানে টিকেট ল'ব লাগে আৰু সেই টিকেটটোৰ কাৰণে ইমান দীঘল লাইন পাতিছো বাপৰে, তাৰপিছত টিকেটটো ললো খোৱাৰ কাৰণে নহয়, মন্দিৰৰ যোনটো মেইন মন্দিৰ সোমাবৰ কাৰণে।
অ তাকেইতো আজিকালি টিকেট ল'ব লাগে ন। মই কিন্তু নাই পোৱা নাছিলো দেই। মই এইবাৰ গৈছিলো, মেন মন্দিৰত মই এইবাৰ সোমা, হয়।
মুখখন স্কেন কৰি কিনে টিকেট দুটা ওলাই দিয়ে।
অ সেইটো ক'ত কৰায় নো?
এইটো তলতে কৰায়, মন্দিৰৰ ভিতৰত নহয় মন্দিৰৰ বাহিৰত কৰায়।
বাহিৰত, তাকেতো কোনখিনিত?
বা মন্দিৰৰ বাহিৰতো এটা পিছফালে মন্দিৰ আছে নহয় আগত। যেতিয়া আমি মানে উঠি যাওঁ আৰু।
উম হম উল-তেতিয়াহলে মোক শিকাই দি মোক দেখাই দিবাচোন নেক এইবাৰতো আমি গলে তুমি অ অ দেখি। খিমে সেইয়েটো, কাৰণ মই মানে মই একবাৰ গ'লো, তাৰ পিছত ভাবিলো এবাৰ মন্দিৰত সোমা, তেতিয়া মানে কৈছে টি টিকেট লাগে, মই গম নাপাও কেনেকুৱা টিকেট কি কুপন, সেইকাৰণে
টিকেট এটা লাগে বুলি। কিন্তু তুমি যেতিয়া ক'লা ভিতৰতো এটা টিকেট ল'ব লাগে, সেইটো কথাহে মই গম পোৱা নাছিলোঁ যে কিবা টি
অ ভিতৰত মানে মেইন মন্দিৰত সোমালেই যে তুমি যে কলা
অ অ অ মানে মুখখন স্কেন কৰি লয় সিহঁতি
এইটো কেতিয়া গৈছিলা তুমি?
মই এই যোৱা বছৰ নে তাৰ আগবছৰ গলো নেকি, বহুত আগৰ পৰাই এইটো নিয়ম বনাইছে। আজি দুই বছৰ নে তিনি বছৰ মান হ'ল।
মই লকডাউন টাইমত গৈছিলোঁ, লকডাউন মানে খুলিছে আৰু, কিন্তু মই পোৱা নাছি ছিলো, মই ডাইৰেক্ট মানে লাইন পাতি মেইন দৰ্শন মেইন মন্দিৰ দৰ্শন কৰিছো। এইবোৰ কুপন-চুপ পন, এইবোৰ মই একোৱে পোৱা নাই।
মই দুহেজাৰ চৌবিশ মানত গৈছিলোঁ নেকি? মোৰ যাওঁতে দুই বছৰ মান হৈ গ'ল দিয়া, তাৰ পিছত তেতিয়া যাওঁতে মই এনেকে আমি টিকেট কাউণ্টাৰ কাৰণে এনেকে বহুত লাইন পাতিব লাগে।
অ'।
বহুত দীঘল লাইন মান নে আৰু আমি ৰাতিপুৱা কেইটাত আমি ইয়াৰ পৰা চাৰিটাতে ওলাইছোঁ ঘৰৰ পৰা।
অ'।
ঘৰৰ পৰা চাৰিটাত ওলাই কেনে তাতে পাঁচটা নে চাৰে পাঁচটা মানত যাই পালোঁ। তেতিয়াৰ পৰা মানে ইমান মানুহৰ ভিৰ, বাপৰে বাপ! বাহিৰৰ পৰা আহিব। একদম বেগ-চেগ লৈ আহে, একদম বাহিৰৰ পৰা।
ঠিক আছে তেত তেতিয়াহ'লে মোক তুমি কাইলৈ এবাৰ ফোন কৰিবা, ৰেডি-চেডি হৈ। আমি পৰহিলে যাম, তেতিয়াহ'লে ফিক্স।
অ ফিক্স